আচ্ছা। অ', পাইছো পাইছো। তুমি?
অ', ময়ো শুনিছো শুনিছো বাৰু দেই। কি কৰি আছা?
অ'। মই তোমাৰ এয়া আবেলি চাহ অকণমান খাই অকণমান খোজ কাঢ়িবলৈ ওলাই আহিছোঁ। তুমি?
অ', এ মই তোমাৰ এনে বিচনাতে শুই আছিলোঁ। বাকী ভা ভাত-পানী, ভাত-পানী খালা নহয়?
ভাত-পানী আবেলি খালোঁ অ'। আবেলি খাই মানে পিছত চাহু খালো বাৰু।
অ', অ', অ', তাকে ভালেই কৰিলা বাৰু। খবৰটো বাৰু ভালেই ভালেই দেই। তোমাৰ তোমাৰ কেনেকুৱা কোৱাচোন খবৰ?
মোৰো ভালেই ভালেই। আছো দিয়া এতিয়া। গৰম বন্ধৰ দিন। অলপ গৰমো পৰিছে, বতৰ ঠাণ্ডাও হৈছে তাৰ মাজত তে আৰু মিলাই মিলি আছোয়ে। বাকী স্বাস্থ্য ভালেই নহয় তোমাৰ? ঠিকে আছে?
স্বাস্থ্য-পাতি অ', স্বাস্থ্য-পাতি বাৰু এতিয়া বৰ্তমান ঠিকে আছে দেই। তোমাৰ, তোমাৰ ঠিক আছে নে স্বাস্থ্য-পাতি?
অ', মোৰো আছে দিয়া। মই বৰষুণ-চৰষুণত ইমান তিতা নাই বাৰু অলপ দিছো যদিও একো হোৱা নাই দেই, শৰীৰে একজাষ্ট কৰি লৈছে।
অ', তাকেই। মই মানে সেই তোমালে ফোন কৰিলো মানে কথা এটা আলোচনা কৰিম বুলিয়ে ফোন কৰিছিলো।
অ', অ', কোৱাচোন কোৱা, কোৱা?
অ, এই মানে কি হৈ হৈছে মানে আমাৰ বৰ্তমান যে আমাৰ পানী সংৰক্ষন নকৰা হৈছে মানুহ বিলাকে গম পাইছা নাই কথাটো? এতিয়া অ, মানুহ বিলাকে চাবাচোন পানী বিলাক তোমাৰ ইমান এনেই, এনেই, এনে ইমান, ইমানকে মানে অপবয়ৱহাৰ কৰি থাকে চাবাচোন। তোমাৰ মানুহ বিলাকে তোমাৰ যদি তোমাৰ গা ধুবলৈ লাগে তোমাৰ অ'। টিং পানী ন, তেনেহ'লে মানুহবিলাক চাবচোন তিনিটিন চাৰিং এনে ঢালি দিয়ে মানে এনে অপচয় কৰি দিয়ে। পানী বিলাক অ, তোমাৰ এতিয়া চাবলৈ গ'লে কোনোবা এখন মানে ঠাইত তোমাৰ এনেকুৱা হয় পানী কিনি, কিনি খাব লগীয়া অৱস্থা, হয়, নহয়? সেই ক্ষেত্ৰত অ, সেই ক্ষেত্ৰত আমাৰ ইয়াত পানী যিখিনি যেতিয়া উপলব্ধ থাকে। আমি তোমাৰ ইমানেই যে পানী ব্যৱহাৰ কৰি থাকো ইমান বেছি যে পানী অপচয় কৰোঁ। তাৰ ওপৰত তাৰ ফলত মানে আমাৰ ধৰি লোৱা আমাৰ সমাজখনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব বা পৃথিৱীখননত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব তোমাৰ মতে?
হয়, হয়, হয় প্ৰথম কথা চোৱা প্ৰথম কথা চোৱা এই আমাৰ পানীৰ যোনটো অপচয় কথাটো এই গোটেই কথাটো এটা আমাৰ এটা নিৰ্দিষ্ট অঞ্চল নহয় গোটেই পৃথিৱী আচলতে পানীৰ সংকটত ভুগি আছে, গম পাইছাননে?
ভুগি আছে।
আমি মানে অ, আমি বৰ্তমানেও ভোগা নাই যদি আমাৰ ভৱিষ্যত কিন্তু তেনেকুৱা এটা পথতে আছেই কিন্তু। আমি ডাইৰেক্টলি ক'ব নোৱাৰো কাৰণ আমি এতিয়া গ্ৰাম্যাঞ্চলত বসবাস কৰি আছো। বা আমি এতিয়া যোনটো অঞ্চলত বসবাস কৰি আছো তাতে পানীৰ এতিয়া ইমান খিনি অভাৱ হোৱা নাই আমি এতিয়া আহ, ইয়াতে যথেষ্ট সম্ভ-সম্ভাৰ পানীৰ সম্ভাৰ খিনি আছে স কাৰণে উপলব্ধি কৰিব পৰা নাই। কিন্তু যাৰ ফলস্বৰূপে তুমি কৈছা যে আমি কি কৰো এটিং পানী যদি লাগে গা ধুবলৈ দু তিনি ট পানী ব্যৱহাৰ কৰো আমি যদি ফুল, ফুল, ফুল এইবিলাক বাগিচা দিবলৈ যদি আমি এবাৰ্ৱহাৰ কৰা পানী খিনি দ পাৰো আমি সেই খিনি নিদিওঁ ভাল পানী আনি যোনবিলাক খাবৰ কাৰণে ব্যৱহাৰ কৰা পানী সেই পানীবিলাক আনি দিওঁ যোনখিনি আচলতে আমি এবাৰ ব্যৱহাৰ কৰা পানী খিনিও দিব পাৰিলোহেঁতেন তে, সেই ক্ষেত্ৰত তোমাৰ লাহে, লাহে কি হৈ গৈ আছে। আজি লাহে, লাহে মহানগৰবিলাকক চাবলৈ যোৱা যোনবিলাকত এটা সময়ত পানীৰ কোনো অভাৱ নাছিলে সেই নগৰ বিলাকত আজি তুমি হাজাৰ, হাজাৰ ফুট তললৈকে পানী সম্ভেদ নোপোৱা। গম পাইছা পানীৰ সম্ভেদ নোপোৱাৰ লগে, লগে কি হৈ, কি হৈ গৈছে তাৰ মানুহখিনিয়ে ডেইলি আচলতে তুমি এতিয়া দে কোৱা ধৰণে মানুহে ডেইলি এ, লিটাৰ হিচাপত পানী কিনি লয়। গাড়ীয়ে আহি দি থৈ যায় সি কোম্পানীৰ পৰা কোম্পানী বিলাকে কি কৰে ডাঙৰ, ডাঙৰ বৰিঙৰ জৰিয়তে পানী উঠে। আৰু উঠাই তাতে কি হয় তাকো ইমান চ পানও নহয় গম পাইছা নাই খ, কাৰণে্স পানী ল'ব লাগে বাকী কামৰ কাৰণে ইউজ কাৰণে বে পানী আমি এতিয়া যোনবিলাক আচলতে ফুল, ফুল, ফুলত দিবলৈ আমি যোনবিলাক আচলতে বেয়া পানী ব্যৱহাৰ কৰোঁ সেই বেয়া পানীবোৰ তেওঁলোকে কাপোৰ ধোৱা কামত বা গাড়ী ধোৱা কামত বা গা ধুবলৈ সেইবিলাক পানী ব্যৱহাৰ কৰে আৰু খাবলৈও তেওঁলোকে শুদ্ধ পানী কিনিবলগীয়া হয়, গম পাইছা তাত এতিয়া সেই বস্তুটো আমাৰ আমাৰ ইয়াতো হ'বলৈ বেছিদিন নাই মানে কাৰণ কি হৈছে এতিয়া মানে লাহে, লাহে কি হৈ গৈছে আমি এতিয়া পানীখিনি যি ধৰণে ব্যৱহাৰ কৰি আছো। আমি পানীৰ মূল্যয়তটো বুজি পোৱা নাই আমাৰ ইয়াতে যোনবিলাক ডাঙৰ, ডাঙৰ কোম্পানী বিলাকে বয়িং মানে ডাঙৰ, ডাঙৰ কোম্পানী বিলাকে পানী আহৰণ কৰে। তেওঁলোকৰ বৰিং যথেষ্ট তলত গম পাইছা এ, তেওঁলোকে তলৰ পৰা ইমান তলৰ পৰা পানীখিনি আহৰণ কৰাৰ লগে, লগে তেওঁলোকে শুদ্ধ নিৰ্মল পানীবোৰ পায় আৰু। পোৱাৰ লগে লগে আমাৰ ইয়াত এতিয়া আমি যোন বিলাক পানী ব্যৱহাৰ কৰি আছো এটা সময়ত কি হৈ যাব। তাৰ পানীৰ স্তৰটো কমি কমি গৈ থাকিব। পানীৰ স্তৰ কমি গ'লে কি হ'ব সেইটো শুনা। পানী স্তৰটো কমি যোৱাৰ লগে লগে গছ-গছনিয়ে পানীখিনি আহৰণ কৰিব নোৱাৰিব। কাৰণ গছৰ শিপাহে গছৰ শিপাইহে পানী আহৰণ কৰে। ইমান তলৰ পৰা গছে কেনেকে পানী আহৰণ কৰিব, হয়নে নহয়? গছবিলাক সৰু সৰু বন হয়, সৰু সৰু বন বিলাক গজাত য যথেষ্ট কষ্ট হ'ব। যাৰ ফলস্বৰূপে এতিয়া আমি যদি চাবলৈ যাওঁ আমাৰ নগৰ মহানগৰ বিলাক মানুহ বিলাক আৰ্টিফিচিয়েল একদম পানী পাইপবোৰ লগাই থোৱা থাকে। এনিটাইম গছত পানী পৰিয়ে থাকে, গছে আচলতে ভূ-গৰ্ভৰ পৰা পানী আহৰণ কৰিবলৈ ব্যৰ্থ হৈ পৰে। এতিয়া পাই, গছ নোহোৱা গছ নোহোৱা হোৱাৰ লগে লগে কি হৈ যাব তোমাৰ? গছ নোহোৱা হোৱাৰ লগে লগে বৰষুণ নাহিব, বৰষুণ আহিলে খৰাং বতৰ হ'ব, খৰাং বতৰ হ'লে মানে গোটেই আচলতে উম গোলকীয় উষ্ণতা বৃদ্ধি পাব মানে গোটেই পৰিৱেশিক সমস্যাটো আচলতে পানীৰ ক্ষেত্ৰত চাবলৈ দেখা পোৱা যায় গম পইছা, পানী কেৱল অ আমি চাব চাবলৈ গ'লে পানী অকল এটা সমস্যা নহয়, পানী পানীৰ লগত আচলতে গোটেই প্ৰাকৃতিক পৰিৱেশটো জড়িত আছে। গোটেই জীৱকুল জঢ়িত হৈ আছে। কাৰণ পানীয়ে প্ৰানীৰ পাণ নহয় জানো।
হয়, সেইটো হয়, নিশ্চয় নিশ্চয় হয়, উম। অ অ অ তুমি বাৰু কথাখিনি ঠিকে কৈছা দেই একদম বহুত ধুনীয়া কথা কৈছা, যে হৈছে পানীয়েই প্ৰাণীৰ প্ৰাণ হয় নহয়, গতিকে সেই কথাটো আচলতে গুৰুত্বপূৰ্ণ বহুত বহুত কথা সেইটো মানে বহুত কথা সোমাই আছে তাৰ ভিতৰত চাবলৈ গ'লে। কিন্তু এতিয়া মানুহ বিলাক মানে কি সেই পানী সংৰক্ষনত একেবাৰে গুৰুত্ব নিদিয়ে গম পাইছা নাই। পানী এতিয়া যিহেতু আমাৰ কিছুমান অঞ্চলত পানীটো তোমাৰ বেছিকে থাকে ন। গতিকে তাত মানে মানুহ বিলাকে সেই বেছিকে থকাৰ ফলত মানে পানী অপচয়টো বেছিকে কৰে। এতিয়া তোমাৰ চোৱা এনে ধৰি লোৱা এতিয়া পানী আমাৰ সংৰক্ষন কৰাৰ কি প্ৰয়োজনীয়তা আছে, সেইটো আমি জানিব লাগিব হয়ে নহয়। এতিয়া মানুহ বিলাকে সেই অ সেইটো বুজি নাপায় যে মানুহে আমি পানী খিনি কিয় সংৰক্ষণ কৰিব লাগে। সেইটো বুজি নাপায়। এতিয়া মানুহ বিলাকক আমি কথাবিলাক বুজাব লাগিব সেইবিলাক কথা কথা গম পাইছা নাই, এতিয়া অ প্ৰথম কথা অ প্ৰথম কথা আমাৰ অহ পানী সংৰক্ষণ কিয় কৰিব লাগিব বুলি কলে আমাৰ প্ৰথম কথা আহি যাব আমাৰ মানে যিখিনি আমাৰ বিশুদ্ধক খাবলৈ মানে উপযোগী যিখিনি পানী, সেই পানীখিনিৰ পৰিমাণটো খুব সীমিত গম পাইছানাই। আমি যদি এতিয়া যেনেকে আমি অ আমি যদি এনে এনে অভাৱত যদি পানীখিনি অপচয় কৰি থাকো, গৈ গৈ এটা সময়ত তোমাৰ পানীৰ পৰিমাণটো একেবাৰে নাইকিয়া হৈ যাবগে, গম পাইছা নাই? যাৰ ফলত তোমাৰ তোমাৰ ধৰি লোৱা কোনো জীৱই জীয়াই থাকিব নোৱাৰিবগৈ গৈ গৈ। তোমাৰ এক সময়ত গোটেই মানে পানী যদি নাথাকে গোটেই পৃথিৱী খনে ধ্বংস হৈ যাব গম পাইছা নাই কথাটো? গতিকে জীৱক ফুল জীয়াই থাকিব নোৱাৰিব। গতিকে আমি সেইটো হিচাপত আমি পানীতটো সংৰক্ষণ কৰিবই লাগিব। গম পাইছা নাই? অ অ অ আৰু তাৰ লগতে চাবা এতিয়া আমাৰ যে জনসংখ্যা বৃদ্ধি হৈ গৈ আছে সেইটো কথাটো চাবা অকমান, এতিয়া আমাৰ যিমানেই জনসংখ্যা সংখ্যা বৃদ্ধি হৈ হৈ গৈ আছে, সিমানেইটো তোমাৰ আমাৰ পানী খিনি পানীৰ যিটো চাহিদা, সেই পানীৰ চাহিদাটো বৃদ্ধি পাই পাই গৈ আছে। আৰু তোমাৰ সেই পানীটো তোমাৰ অ পানীটো তোমাৰ কমি কমি গৈ আছে। কাৰণ তোমাৰ যিমানে তোমাৰ মানুহৰ সংখ্যাটো বাঢ়ি যাব, সিমানে তোমাৰ পানীৰ ব্যৱহাৰটো বে কে কৰিব ন। এতিয়া তোমাৰ সেই পানীৰ পৰিমাণ অঁ অ', পানীৰ পৰিমাণটো যেতিয়া
ফেক্টৰী আছে দেই মই কৈছো এই এইখিনতে ফেক ফেক্টৰী যোনবিলাক আছে ফেক্টৰী বিলাকতো পানী ব্যৱহাৰ কৰে ধৰ আমাৰ জনসাধাৰণৰ কথা কৈছো দেই গাঁও এখনত যিমানখিনি জনসাধাৰণে এদিনত মানে পানী ব্যৱহাৰ কৰে ফেক্টৰী এটাত আচলতে তাতটো বেছি পানী ব্যৱহাৰ কৰে তাতোতো ডাঙৰ ডাঙৰ বৰিঙৰ বৰিঙৰ পানী ব্যৱহাৰ কৰে তেওঁলোকেতো ডাঙৰ ডাঙৰ বৰিং ব্যৱহাৰ লগে লগে আমাৰ এই গোটেই তলৰ ভূ পৃষ্ঠৰ গোটেই আচলতে ডাঙৰ এটা খাল হৈ যায় যাৰ ফলস্বৰূপে আমাৰ পানীৰ স্তৰটো আৰু কমি গুচি যায় আমাৰ এতিয়া যিমান চৰ পানী আছে তেওঁ তেওঁলোকে ইমান খিনি পানী আহৰণ কৰি গোটেই জেগাটো এটা খাল যদি কৰি পেলাই যদি এটা তাৰ মানে খাতৰ নিচিনা সৃষ্টি কৰি দিয়ে তেতিয়া আমাৰ পানী যোনটো লেভেলত আছে সেই খাতটোলে সোমাই গুচি যাব। পানীখিনি কমি যাব আল্টিমেটলি গম পাইছানে সেইটো এটা কথা। বাকী কৈ যোৱা?
সেইটো এটা হয় বাৰু দেই অ', তাৰপিছত এতিয়া চবা আমাৰ এই যে এই কৃষি বা উদ্যোগ সমূহ যে আছে তুমি এতিয়া ক'লাই হয় নহয় তাতো কিমান মানে পানী ব্যৱহাৰ কৰা হয় হয় নহয় গতিকে আমি সেইটো ক্ষেত্ৰতো আমি পানী পানীটো আমি সংৰক্ষণ কৰিব লাগিব কাৰণ এতিয়া চোৱা আমি যদি পানী, পানীটো যদি সংৰক্ষণ নকৰোঁ তেনেহ'লে এতিয়া তুমি যে কৈছিলা উদ্যোগৰ কথা সেই উদ্যোগসমূহতো বহুত পানীৰ প্ৰয়োজন হয় ন, তেতিয়া আমি দেখোন সেই উদ্যোগতো দেখোন পানীসমূহৰ ব্যৱহাৰ কৰিব নোৱাৰিম হয় নহয়, সেইটো ক্ষেত্ৰত চাবলৈ গ'লে তোমাৰ বহুত প্ৰব্লেম, অ', বহুত প্ৰব্লেম হৈ যায় আমাৰ। এতিয়া আকৌ সেই ধৰি লোৱা এতিয়া কিছু জলবায়ুৰ কাৰণেতো আমাৰ ধৰি লোৱা খৰাংও হৈ যায় ন আমাৰ ধৰি লোৱা খৰাং হৈ গ'লে আমাৰ কিমান কিমান লছ আৰু তোমাৰ খেতি পথাৰ ভালকে নহ'বই খেতি বাতি নহ'ব, শস্য ভালদৰে উৎপাদন নহ'ব, গতিকে আমাৰ যদি পানী যদি অ', আমি যদি পানী সঞ্চয় কৰি থাকো, সঞ্চয় কৰি ৰাখো তেনেহ'লে হয়তো আমি সেই খৰাংৰ পৰাও বাচিব পাৰিম, গম পাইছা নাই। খৰাংত তোমাৰ, অ' খৰাং অ', খৰাংত তোমাৰ যিখিনি, তোমাৰ পানীৰ প্ৰয়োজন হয় সেইখিনি আমি ধৰি লোৱা পূৰণ কৰিব পাৰিম ন, গতিকে সেইবিলাক ক্ষেত্ৰত চাবলৈ গ'লে আমি তোমাৰ পানী সংৰক্ষণ কৰাটো প্ৰয়োজন, প্ৰয়োজনীয়তা আছে গম পাইছা নাই। আৰু আমি অ' আমি আৰু সেই নিজৰ লগতে কি কৰিব লাগিব গম পাইছা নাই, আমি অকল নিজৰ কথাটো চিন্তা কৰিলে নহ'ব, আমি ভৱিষ্যত প্ৰজন্মৰ কথাও চিন্তা কৰিব লাগিব, এতিয়া ভৱিষ্যতেটো আমাৰ অ', ভৱিষ্যতেতো পানীৰ প্ৰয়োজনতিয়া প্ৰয়োজনীয়তা বহুত আছে ন সেইটো কাৰণে আমি সেই ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিও কিন্তু আমি পানী সংৰক্ষণটো কৰিবই লাগিব গম পাইছা নাই আৰু পানী অ', আৰু মানে কি? কি কথাটো গম পাইছা নাই আমি প্ৰতিজন লোকে মানে এই কথাটো ভালদৰে আমি হেৰি কৰা নাই গম পাইছা নাই মানে গুৰুত্ব দিয়া নাই আমি সেই পানী সংৰক্ষণটোৱে মানে অ' পানী সংৰক্ষণটো এটা প্ৰতিজন ব্যক্তিৰে এটা নিজৰ নিজৰ দায়িত্ব হিচাপে লৈ আমি কাম কৰিব লাগিব, তেতিয়াহে হয়তো আমাৰ এইটো যিটো পানীৰ সমস্যা, সেই পানীৰ সম সমস্যাটো অ', পানী পানীৰ সমস্যাটো ৰোধ হ'বগৈ, এটা সময়ত গৈ।
আচলতে এইটো এটা দায়িত্ব, দায়িত্ব তুমি তুমি কোৱা নিচিনাকৈ এইটো এটা দায়িত্ব আচলতে, মানুহে আচলতে কেতিয়াও সলনি হ'ব মানুহৰ অভ্যাস সৰু সুৰা অভ্যাস বিলাকে আচলতে মানুহৰ চৰিত্ৰলৈ গঠন হয়, এতিয়া সেই আমি ডেইলি যোনবিলাক হেবিট বা অভ্যাস, আমি আচলতে পালন কৰোঁ, সেই অভ্যাসবোৰ আচলতে তেতিয়া সলনি হ'ব, যেতিয়া আমি মনৰ পৰা ঠিৰাং কৰিম যে সঁচাকৈ আমি যে, আমি সঁচাকৈ সেইটো আচলতে সলনি কৰিব বিচাৰো যে, আমি সঁচাকৈ সংৰক্ষণ কৰিব বিচাৰো। সেই মানসিকতাটো যেতিয়াই গঢ় লৈ উঠিব, তেতিয়াই আমাৰ অট'মেটিকেলি বা স্বাভাৱিক ভাৱে আমাৰ কি হৈ যাব, অভ্যাসটো সলনি হৈ যাব, যেনে ধৰা আমি মুখ ধুবলৈ যদি যদি মুখ ধুবলৈ, যদি আমি এমগ পানী ব্যৱহাৰ কৰো তাৰ পৰিৱৰ্তে দচ মগ পানী ব্যৱহাৰৰ প্ৰয়োজনীয়তা কি আছে, যদি আমি ফুল বিলাকত দি হয়, ফুলবিলাকত দিবলৈ যদি আমি কাপোৰ ধোৱা পানীখিনি ব্যৱহাৰ কৰিব পাৰো, তেনেহ'লে তাত তাতে আমি খোৱা পানীখিনি দিয়াৰ বা পৰিষ্কাৰ পানীখিনি দিয়াৰ কিহৰ প্ৰয়োজনীয়তা আছে। গতিকে, সেই সৰু সৰু ডেইলি ডেইলি ডেইলি হেবিট বিলাকে আচলতে সম্পদবিলাক সংৰক্ষণ কৰাত হওক, পানী বিলাক সংৰক্ষণ কৰা হয়, যথেষ্ট আমাক সহায় কৰিব গম পাইছা।
সহায় কৰিব, অ', আ আকৌ এটা, আকৌ এটা কথা শুনিবাহো, অ', এই মানে কিছু কিছুমান মানুহে কি কৰে, টেপ যে ব্যৱহাৰ কৰে টেপটো তাৰপিছত খুলি থৈ দিয়ে চাবাচোন। টেপটো মানে বন্ধ কৰিবলৈ পাহৰি যায় বা বন্ধ নকৰে, সেইটোও কিন্তু এটা কাৰণ হয় কিন্তু গম পাইছা নাই। সেইটো যদি আমাৰ টেপটো যদি বন্ধ, মানে খুলি ৰাখি, অ', খুলি থৈ দিয়ে তেনেহ'লে আমাৰ ধৰি লোৱা অ', পানী তোমাৰ পৰিমাণটো কমি যাব ন। হয় হয়, কোৱা কোৱা।
হয়, গতিকে সেই সেইখিনি আচলতে কথাখিনি, আমি এই কথাবিলাক আচলতে গুৰুত্ব যদি এতিয়াৰ পৰাই সময় থাকোতে যদি আমি গুৰুত্ব নিদিওঁ গতিকে, ভ ভৱিষ্যত তুমি যোনটো কোলা ভৱিষ্যত প্ৰজন্মৰ বাবে কিন্তু এটা ডাঙৰ সমস্যা সৃষ্টি হ'ব। এনেকুৱা হ'ব যে ভৱিষ্যত প্ৰজন্মই ভৱিষ্যত প্ৰজন্মই এতিয়া ভৱিষ্যত প্ৰজন্মই এটা কেপচুলৰ পানী খাবলগীয়া হ'ব সেইটো এটা আচলতে ক'ব কৈছিলে যে কোনোবা এজন বিজ্ঞানীয়ে। যে কেপচুলৰ ভিতৰতহে পানী পোৱা যাব ভৱিষ্যতে এতিয়া আমি যেনেকৈ দুই লিটাৰ তিনি লিটাৰ পানী বটল কিনি কিনি খাওঁ, ঠিক তেনেকৈ এটা কেপচুলতহে পানী খাব লগীয়া হ'ব পাৰে এইজটো বিজটোও খাব লগীয়া হ'ব পাৰে গতিকে স্বা ডেভেলপমেন্টৰ সম্পূৰ্ণ ধাৰণাটো আমি অ', সাৰোগত কৰি